অঁ কি কৰি আছে?
একো কৰা নাই।
অঁ ভাত খালে? কি বনালে?
এই আজি দালি তাপিছত আলু পিটিকা আচাৰ আকৌ হেৰি বনাইলো চালাদ বনাইছিলো
অঁ
তুমি খালা
অঁ খালো
কি দি খালা
আমাৰ দালি তাৰপিছত পটল আলু ভাজি আচাৰ তেনেকে খালোঁ আজি
গৈছিলা
আজি নাই আজি ক্লাছ নকৰে নকৰিলে
কিয় বন্ধ দিছে
তেওঁ
উম
সেইটো কাৰণে
কিবা আছিলে
নাই নাই মানে কাইলৈ হেৰি পৰীক্ষা পাতিব যে সেইটো কাৰণে আজি বন্ধ দিছে
উম উম ভালকে পঢ়িবা নহলে পৰীক্ষা আছে যদি কালিলৈ
আপুনি কি কৰি আছে এতিয়া এনেই আছে
এই বাটে বাটে ফুৰিবলৈ আহিছোঁ এবাৰ ঘৰত আৰু কিমানো কাম কৰি থাকিম
অঁ
হেটো কাৰণে
ভালনে আপোনাৰ
অঁ ভালেই
আপোনালোকৰ ভাইটি ভালে আছে
আছে আছে এ পঢ়িব দিছো ওলাই গৈছে কৈছে খেলিবলৈ যাওঁ কালি পৰীক্ষা আছে
অ'
এতিয়া তুমি
আপোনাৰ নেটৱৰ্কটো অকণমান বেয়া হৈছে অলপ অঁ
তুমি এতিয়া বোলো পঢ়ি পঢ়ি আছা নে এনেই ওলাই আহিলা?
নাই নাই পঢ়িয়ে আছিলো মানে তাৰপিছত শুলো অলপ। শুই পেলাই এতিয়া এনেই ওপৰৰ ফালে ওলাই আহিছোঁ।
অঁ
পোৱা বাহিৰত আহিছোঁ আৰু।
অ' অ'
সন্ধিয়ালৈ পঢ়িম আৰু।
অঁ
মানে শুলোঁ অলপ
অঁ
এয়াই ভাগৰ লাগিলে যে
অঁ
গা পা ধুই ভাত পানী খাই অলপ শুই ল'লোঁ।
অ'
আপোনালোকৰ সেফালে ফুৰিব হা
কি
আপোনালোকৰ সেইফালে বোলো ফুৰিব গৈছে আৰু মানে
অ এনেই বাটৰ বাটে দি ফালে এনেই ৰাস্তাই ৰাস্তাই ওলাই আহিছো
অঁ
ফুৰিবলে
অহ
ঘৰত আৰু কিমান দিন সোমাই থাকিম এতিয়া আকৌ কামৰ পৰা আহিব পানী দিব লাগিব, চৰবত বনাব লাগিব
অ
চা টা বানাই দিম
অ গধূলি চাহ তাহ বনাব আৰু তাৰপিছত ন
কামৰ পৰা আহিলে সদায় দিব লাগে চাহ বনাই।
অঁ
তোমালোকৰ সেইফালে এতি তুমি যে তাত আছা তোমাৰ মা ভাইটি বাই ভনী এইবোৰ চবে গম পায় নে নেপায়
পাই মানে চবেই থৈছে আৰু ইয়াত আমাৰ তাত মানে নথ'লে একে একে হয় তাতো আছে এখন। মানে তাত নপঢ়ালে আৰু ইয়াত পঢ়াইছে মানে অলপ সুবিধা পালে লগৰ দুজনী থাকে আমাৰ অ ইয়াত ভাল আমাৰ লগ লগৰ দুজনীও থাকে সিহঁতেও মানে ইয়াতে অ আপোনাৰ কাহ হৈ আছে নেকি?
অ এই গা ভাল নাছিলে যে পিল চিল খাইছোঁ এতিয়া অলপ ভাল পাইছোঁ আৰু।
অ আহিছে দিয়ক চবৰে গৰম ঠাণ্ডা মিক্স হৈছে। তেযে
এতিয়া বৰষুণ হৈ আছে যে এই ৰ'দ দিয়ে এই বৰষুণ আহে।
অ
তাতে তিতি তিতি কাম নকৰিলেও নহয়।
অ সেইটো কাৰণে।
ই লাগিব।
উম সেইটো কাৰণে বেমাৰ আহিছে মোৰো হৈ আছিলে আও। ভাল হ'ল কাহটো অলপ আছে বাৰু।
উম
আপোনালোকৰ ছোৱালীজনীয়ে কি পঢ়ে?
আমাৰ ছোৱালীজনীকো এইয়া ৰখা বুলি কয় তাত দিছোঁ। নাচত নাম লগাই পেলাই তাতে থাক- কে ভাড়া ৰুমতে থাকে।
অ
ৰুম ভাড়া দিছোঁ ঘৰৰ পৰা আহিব অলপ অসুবিধা হয় গাড়ীৰ অসুবিধা। আমাৰ নিজৰ নাই যেতিয়া সেইটো কাৰণে তাত।
অ ভালে কৰিছে, মই সেইটো কাৰণে। ৰুম লৈ পেলাই ইয়াতে
তাতে থাকা আৰু বুলি আহিছিলে গৈছেহে আজি দুই তিনিদিন মান হৈছে। গৈছে।
হেল্ল'
অ
হেল্ল'
মই শুনিয়ে আছোঁ।
অ মাতটো অহা নাছিলে যে।
অ মই-
অহ
নেটৱৰ্কটো তাতে অলপ গৰ্বৰ হৈছে চাগে। অ।
নাই, মোৰতো ঠিকে আছে।
মইতো শুনিয়ে আছো তোমাৰ মাত।
অ কওক শুনিছো দিয়ক এতিয়া কওঁক।
উ সেইটোয়ে বোলো ছোৱালীজনী এ আহিছিলে। কিলাচ আছে। কৈছে আমাৰ পৰীক্ষা আছে মই যাওঁগৈ শুনকালে। এ গুছি গ'ল। আহিব আকৌ বন্ধ পালে।
অ অহা যোৱা কৰিব মন নোযায় যাবও মন যায় ঘৰত এতিয়া ঘৰত গ'লে আহিবও মন নাযায় সেইটো কাৰণে যোৱাই নাই এইকেইদিন।
ঘৰ পোৱানো তৎক্ষণাতে এজনী ছোৱালী ওলাই বেলেগত কেনেকে থাকিব পাৰে। তেনেকে- আহা যোৱা কৰিয়ে থাকিব লাগিব পঢ়িব লগা হ'লে আৰু।
অ সেয়াই কৰিব লাগিব। উম
এ তাৰ পিছত এতিয়া তোমালোকে যে তাত পঢ়িবা পঢ়ি কেনে আকৌ বেলেগত যাব লাগিব লাগে চাগে।
অ আমাক তাৰপিছত পঠিয়াব নগাঁৱত।
অ
ইয়াত ছমাহ পাঁচমাহ অ তাত প্ৰেক- টিকেলৰ কাৰণে পঠিয়াব।
অ অ
নগাঁও নাৰ্ছিং আছে যে তাতে পঠিয়াব এতিয়া কোনখনত পঠিয়াই আমাৰ বাইদেৱে সে জানিব আৰু তাত পঠিয়াব ছেপটেম্বৰ মানত পঠিয়াম বুলি কৈছে আৰু ইয়াৰ পৰা চাৰ্টিফিকেট দি পেলাই তাৰপিছত তেতিয়া তাত পঠিয়াব।
অ অ
তাত তেতিয়া হেৰি হৈ গ'লে মানে কৰিব পাৰিলে কমপ্লিট হ'লে তেতিয়া আৰু মানে
অ প্ৰেক্টিকেলত আৰু ভালকে প্ৰেক্টিকেল কৰিবা। আৰু-
অ কৰিম।
অনুভৱ- কষ্ট কৰি পঢ়াইছে যেতিয়া প্ৰেক্টিকেলটো কৰি পেলাই ক্লিয়েৰ হলে তোমালোকৰ হাতৰ বিদ্যাটো আহিব। আহিব
অ আপোনালোকৰ ছোৱালীজনীও তেনেকুৱাই
অ তেনেকুৱাই তেনেকুৱাই
অ সেয়াই নিজে মানে এইখিনি নকৰিলে নহ'ব পঢ়ি মানে আকৌ বি এ পঢ়িলে এনেই চাৰি বছৰ পঢ়িব লাগিব সেইটো কাৰণে ভাবিলোঁ নিজৰ মানে কিবা এটা উলিয়াই লৈ এইটোকে কৰোঁ। কিবা এটা লাইনত-
উম
সেইটো কাৰণে সেইটো কৰিম বুলি ভাবিছোঁ।
উম
নহলে আকৌ সেইটো বিএ পঢ়ি লৈ পেলাই দৌৰি থাকিব লাগিব। কিবা এটা কাম বিচাৰিলেও লগতে পোৱা নাযায়। সেইটো কাৰণে ভাবিছোঁ এইটো কৰোঁ ইয়াতে সোমাই যাওঁ সোমাই পেলাই তাৰপিছত- পঢ়ি এইটোতো হ'বই যেনেকেই নহওক বা- এনেকে নাৰ্ছিঙত, থাকিব নোৱাৰিলেও ফাৰ্মাচী, এখন খুলি- মানুহক কিবা এটা- কৰি উঠাবটো পাৰিম বেজী এটা দিবতো পাৰিম সেই সেইটো কাৰণে ভাবিলোঁ এইখিনিকে কৰোঁ।
উম
সেয়াই
তেনেকুৱাকে থাকিব লাগিব আৰু
অঁ
যেনেকেই নহওক হাতৰ বিদ্যাটো লৈ লোৱা
অঁ সেইটোৱে নিজৰ হাতৰ বিদ্যাটো থাকিলে তেতিয়া টেনচন নাই। এতিয়া হেৰি আপুনি ৰাতি কি বনাব-
আজি ৰাতি কি বনাম নে আজি মাছ আনি- ব চাৰিআলি লৈ যাব আমাৰ ইয়াত চাৰিআলি আছে। যে চাৰিআলিত যাব মাছ আনিব মাছ অনাৰ লগত আৰু কিবা চব্জি আনিব চাগে দিব। দিব কাৰণে আনি পালে তেতিয়া। মিলাম আৰু কি বনাও তেতিয়া ধৰক কিহৰ লগত কি দিলে হয়। ভুল আনিলে ভুলকে দিব পাৰিম বেলেগ কিবা চবজি চবজি আনিলে সেয়াকে দিব পাৰিম তেনেকে হব আৰু
অঁ
মিলাই কেনে বনাম আৰু দালি চালি হ'লেও বনাব পাৰিম মাছ পিয়াজ দি বনালেও-
অঁ পাচলি আকৌ ভালে লাগে কিছুমান
উম পাচলি ভালে লাগে আমি পাচলি খাওঁ সিজোৱা পাচলিটো বহুত খাও বেঙেনা লগত লগত দি কেনে আলু দি বনাও নহ'লে বা লেচাৰীৰ লগত দি কেনে বনাও
অঁ ভালেই হ'ব নহ'লে আপোনাক মই পিছত ফোন কৰ কৰিম মোৰ অলপ কাম আছে কৰি পেলাই ফোন কৰিম অঁ
উম